হেল্ল অঁ কোৱা
কি কৰি আছিলা?
এই পঢ়িছো কথা পৰীক্ষাৰ প্ৰ তেতিয়া অলপমান পৰীক্ষা আহি আছে।
কেনেকুৱা চলিছে তোমাৰ? পৰীক্ষাৰ প্ৰস্তুতি।
এতিয়া পৰীক্ষা আহি আছে যিহেতু নিয়মীয়া বহুত গুৰুত্বপূৰ্ণ শেষ মুহূৰ্তত
মই
ভাল ফলাফলটো লাভ কৰা নাযায় ন।
হয়।
হয়।
সবৰে ময়ো পঢ়ি আছিলো মোৰো এই পৰীক্ষা আহি আছিল তইলো এনে কৰিলোঁ। জানো তোমাৰ তোমাৰ পৰা বোলে তুমি পৰীক্ষাৰ প্ৰস্তুতি কেনেকুৱা চলাইছা।
ব্যৱহাৰ। তুমি পৰীক্ষাৰ কিহৰ ব্যৱহাৰ কৰি আছা কিতাপৰ নে মোবাইলৰ নে কিহ
কিতাপো কৰিছো কিছুমান নজনা কথা মোবাইলো কৰিছো কাৰণ আজিকালি মোবাইলত নিমিষতে সকলো উত্তৰ পোৱা যায় ত' কিছুমান যিবিলাক বস্তু কিতাপৰ বাহিৰেও লগা হৈছে সেইবিলাক মই মোবাইলৰ পৰাই চাইছো বাকী কিতাপৰ পৰাই।
কি কৈছিলা বুজি হাবালো।
মই ক'লো বোলো মো ম
হয় হয় সেইটোৱে নিশ্চয় কাৰ মনোযোগদি পঢ়িলে আমি সকলো বস্তু মনত থাকে তাৰপিছত আমি কম সময়তে সকলো বস্তু আয়ত কৰিব পাৰো কিন্তু যদি কিতাপখন আগত লৈ নাভাবো মবাইল মবাইলৰ কথা ভাবিলে ত গম মোবাইল চাই থাকো তেতিয়া একো লাভ নহয়। সেইটো হয়। তুমি পিছে কোনটো বিষয়ত বেছি গুৰুত্ব দি পঢ়ি আছা?
গুৰুত্ব দি আছোঁ।
হয় হয় এইটোতো বহুত ক'বলৈ গ'লে এটা কঠিন বিষয়। সেইটো বিষয়ত অধিক গুৰুত্ব নিদিলে, ফলাফল ভাল ফলাফল পোৱা নাযাব যদি তুমি সেইটো বিষয়ত অধিক গুৰুত্ব নিদিয়া।
ময় সেই গণিত আৰু বিজ্ঞান কিন্তু তাৰ বিষয়তে অধিক গুৰুত্ব দিছো।
পৰীক্ষাৰ সময়ত।
হয় হয়।
হয়
সুস্থ শৰীৰ সুস্থ থাকিলে আমি বহুত ভাল ভাল পৰীক্ষা দিব পাৰিম। যদি আমি ধৰা, পৰীক্ষাৰ আগত নপঢ়ো পৰীক্ষাৰ দুদিন তিনদিন আগত দিনে ৰাতিয়ে নোহোৱাকৈ ৰাতি পঢ়ো ত তেতিয়া আমাৰ শৰীৰ দুৰ্বল হৈ পৰে। ত তেতিয়া আমাৰ বেমাৰত পৰো। তাৰপিছত আমি পৰীক্ষা বেয়া হয় ত যদি আমি সেনেকুৱা নকৰি সদায় অলপ অলপ সময় হলেও আমি পঢ়ি যাওঁ, বস্তুখিনি আয়ত্ব কৰি যাও তেতিয়া আমাৰ ইমান কষ্ট নহ আৰু তেতিয়া অলপ হলেও ভাল পোৱা যায় মোৰ মতে ।তুমি কি ভাবা?
নিয়মীত অধ্যন কৰে আৰু সময়ৰ মূল্য বুজে। তেওঁলোকে সাধাৰণতে পৰীক্ষাত ভাল ফলা ফলো লাভ কৰে।
হ হয় এইটো নিশ্চয় হয়। কাৰণ পৰীক্ষাৰ আগত পঢ়ি পঢ়িলে একো লাভ নহয়। ভালকে বস্তুখিনি আয়ত্ব কৰাও নাযায় আৰু বেমাৰ আজাৰতো পৰে। আৰু সুস্থ শৰীৰ নাথাকিলে কোনো ভালদৰে পৰীক্ষা দিব নোৱাৰি ।ত তেনেকুৱা আৰু।
ঠিক কৈছা তুমি ঠিক কৈছা। আত্মবিশ্বাস কঠোৰ পৰিশ্ৰম তোমাৰ পৰীক্ষাৰ প্ৰস্তুতিত মানে মূল চাবি কাঠিয়ে।
হয় হয় বাকী তোমাৰ পৰীক্ষা কেতিয়াৰ পৰা?
পৰীক্ষা তোমাৰ আৰু দুসপ্তাহমান আছে।
অ।
মই বাৰু পৰীক্ষা তাৰ বাবে সঠিক প্ৰস্তুতি সফোতাৰ মূল ভেটি তুমি কি বুলি ভাবা?
অধিক কষ্ট কৰি যেতিয়া কৰা হয় তেতিয়া আমি হাল সেই সেই ভালদৰে পঢ়ি হেই যাওঁ যেতিয়া ভাল এটা চাকৰি পাম। ত তেতিয়াহে আমাৰ জীৱনটো সফল হব সাফল্য লাভ কৰিব। যদি আমি ভালদৰে নপঢ়ি সময় কটাই থাকো তেতিয়া আমাৰ জীৱনত পিছত বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হয় আমি ।ত' সেইবাবে যিখিনি সময় প পঢ়াৰ সময় সেইখিনি অপব্যবহাৰ নকৰি যদি আমি ভালকে পঢ়োঁ, তেতিয়াহে ভালা হ'ব আমাৰ । নহলে জীৱনটো সাফল্য লাভ কৰা নহ'ব। তুমি কি ভাবা?
কঠিন বিষয় আৰু অধ্য়নৰ ওপৰত যদি আমি দলীয়ভাৱে অধ্য়ন কৰো কঠিন হয় তেতিয়া সেইটো বুজি । সহজ মোৰ শদ্ধবিলাকৰ লগত ভালদৰে পঢ়ি কঠিন বস্তু বুজিবলৈ সহজ হয়
হয় আমি এতিয়া কিছুমান দস্ত বুজি নাপাও। এই বিলাক যদি আমি বিদ্যালয়ত বন্ধু বান্ধৱ লগত বিষয়ত আলোচনা কৰো। অ তেওঁলোকৰো অভিজ্ঞতা আমাৰ লগত কথা পাতি তেওঁলোকৰ অভিজ্ঞতা আমাক প্ৰদান কৰে ত তেতিয়া আমি সেই বিষয়টোৰ বিষয়ে জানিব পাৰো। ত এইটো হয় যে কিছু বন্ধু বান্ধৱ লগ কিছুমান নজনা বিষয়ে আমি কথা পাতিব লাগে। ত' তেনেকুৱাই।
পৰীক্ষাৰ প্ৰস্তুতি সময়ত যিটো মানে বন্ধু বৰ্গৰ লগত পহে। পঢ়ি দলীয় ভাবে ধ্যান কৰা সেইটোৰ বিষয়ত তুমি কি ক'বা?
হয় হয় দলীয় অধ্যয়ন কৰাৰ ফলত বহুতো লাভ হয়। দলীয় ভাৱে যেতিয়া অধ্যয়ন কৰা হয়। তেতিয়া ইজনে সিজনক ইজনে এইটো বুজি নাপায় ত সিজনে যদি সেইটো বুজি পায় বুজাব পাৰে। ত তাৰ ফল তেনেকুৱা ধৰণে আৰু তোমাৰ যেতিয়া একভত পঢ়া হয় তেতিয়া সেই মনোযোগ যদি দি কেনে কৰা হয় এককলগ হৈ কেনে তেতিয়া বহুতো লাভ হয়। কিন্তু যদি সেই একগোট হৈ কেনে পঢ়াত যদি গুৰুত্ব নকৰি, একগোট হৈ যদি কথাত লিপ্ত হৈ পৰে বা পঢ়াত উ এৰি কেনে মোবাইলত গেম খেলা বা সেইবিলাক কৰে তেতিয়া কিন্তু এই দলীয়ভাৱে পঢ়াই একো সাফল্যলাভ নহয়।
দলীয়ভাৱে আলোচনা কৰে জটিল বিষয়টো অতি সৰজে বুজিব পাৰি। আৰু পৰীক্ষাৰ আগত তোমাৰ দলিয় ভাবে পুনৰাবৃত্তি কৰাটো অতি গুৰুত্বপূৰ্ণ। দলীয় ভাবে যদি তুমি পুনৰাবৃত্তি কৰা, তুমি কিছমান নতুন কথা জানিব পাৰিব সেই প্ৰশ্ন এটা বিশেষ এটা প্ৰশ্ন তুমি কেনেকৈ লিখিব পাৰা তোমাৰ পঢ়া বিষয়টো তেজ হৈ থাকে। তেতিয়া তুমি পৰীক্ষাৰ আগত দলীয়ভাৱে অধ্যয়ন কৰিবা।
হয়।
সময়ত তুমি সময়ৰ সঠিক ব্যৱহাৰৰ বিষয়ে কি কৰিবা ।পৰীক্ষাৰ আগত যিটো তোমাৰ মানে পৰীক্ষাৰ প্ৰস্তুতি তোমাৰ সময়ৰ সঠিক ব্যৱহাৰৰ বিষয়ে কি ক'বা?
হয় হয় মইতো এইটো আগতে কলোয়ে যে, মানে সময় যদি সময় কলো ন যদি আমি পৰীক্ষাৰ আগৰ পৰাই যদি এইটো বিষয় যদি আমি বেছি কিবা এটা বস্তু পঢ়ি থাকো ত তেতিয়া সেই বস্তুটো আমাৰ বাবে সহজ হৈ পৰে ত যদি আমি পৰীক্ষাৰ আগত সেইটো বস্তু পঢ়িবলৈ চেষ্টা কৰো, ত' আমি সেই বস্তু বিষয়টো ভালকে বুজিয়ে নাপাওঁ, আৰু যেতিয়া আমি গোটেই ৰাতি পঢ়া যায় ত তেতিয়া আমি বেমাৰতো প। ফলত আমাৰ পৰীক্ষা ফলা ফলো বেয়া হয়। ত সময় যদি সত ব্যৱহাৰ কৰি কেনে যদি পঢ়া হয়, তেতিয়া ফলাফলো ভাল পোৱা যায়, আৰু বেমাৰ আজাৰৰ পৰাও মুক্তা মুক্তি হোৱা পাৰি মই সইটোৱে ভাবো।যে সময়ৰ সঠিক ব্যৱহাৰ কৰিব লাগে অপব্যবহাৰ কৰি দিব নালাগে।
ঠিক কৈছা তুমি মইও ভাবো। মই তোমাৰ কথাটোতে একমত, পৰীক্ষাৰ আগত তোমাৰ যিটো সময়ৰ মূল্য, সেইটো বহুত।
সেইখিনি সময়ত আমি পঢ়া খিনি ভালদৰে আৰু এবাৰ পুনৰাবৃত্তি দিব পাৰিব ন।
হয়- হয় নিশ্চয়।
পৰীক্ষাৰ আগৰ সময়খিনি যথেষ্ট গুৰুত্বপূৰ্ণ।
হয়-হয় পৰীক্ষাৰ আগৰ মইটো সকলোৱে পৰীক্ষাৰ আগৰ পৰাই পঢ়ক সেই বিষয়টোত এই কঠিন যিটো কঠিন বিষয় থাকে, ক'বলৈ ক'লে গণিত এটা কঠিন বিষয় ত সেই গণিত আমি যদি সদায় যদি কৰি যাওঁ ত সেইটো আমাৰ সহজ হৈ পৰে তেতিয়া। ত' সকলোৱে যাতে সময়লৈ বাট নাচায় আগৰ পৰাই পঢ়ি সেটো বিষয়টো কঠিন বিষয়টো সহজ কৰি লয় সেইটোৱে মই ভাবো আৰু।
এতিয়া আৰু বহু ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত দেখা পোৱা যায় যে ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত যেতিয়া প্ৰশ্নৰ পেপাৰখন লয়, এটা প্ৰশ্ন উত্তৰ দিশতে সিহঁতে বহুতো সময় নষ্ট কৰি দিয়ে, যাৰ ফলত ইয়াতে বাকীবোৰ প্ৰশ্ন উত্তৰ ভাল কে লিখিব নোৱাৰে। এই ক্ষেত্ৰত তুমি কি ক'বা।
হয়-হয়, যদিহে আমি সেই প্ৰশ্নটো ভালকৈ কৰা নাই। অলপ- অলপ মনত থাকে বা অ কৰিছো যদি অকণকৈ কৰিছো, ত' তেতিয়া এনেকুৱা লাগে যে এইটো পাৰিম নে নোৱাৰিম ত' আমি ভাবোতে বহুত সময় কটাই দিয়ে।ত পিছলৈ সময় মিলাব নোৱাৰি কেনে তেওঁলোকে সেই নজনা বস্তুটো চেষ্টা কৰোতে জনা বস্তু এৰি থৰিব লগা হয়। ত' তেনেকুৱা কৰা ভালকে যদি পঢ়ে তেতিয়াহ'লে তেওঁলোকে গোটেইখিনি সম্পূৰ্ণ কৰিব পাৰিব। আৰু কিবা নোৱাৰিলেও তেতিয়া পিছলৈও যদি সেইটো এৰি যায় চেষ্টা কৰিব পাৰিব। সেনেকুৱা টাইপ আৰু।
দিয়া, তেওঁ পৰীক্ষা কৰিছে চিটি চলোৱা মইয়ো যাওঁ।
অঁ, দিয়া সামৰিছো আজিলৈ, তুমিও পৰীক্ষা খা ভালকৈ দিয়া, ঠিক আছে আজিলৈ সামৰিছোঁ দিয়া।
অঁ দিয়া দিয়া।